হেল্ল' অহ, শুনিছে? অহ', অহ শুনিছো দিয়ক। শুনিছোঁ-শুনিছোঁ।
অহ', অহ' ভাত খালা?
কি কৰিছে? নাই খোৱা আপুনি খালে?
নাইা কৰি গা-চা ধুই আহিছো মানে। গা-চা ধুই পেলাই আহিছোহে বনাই। বনাই
অ', বনাব আহিছেহে নেকি?
আজি একো নাই বাৰু নিৰামিক।
উম, নিৰামিষতো মানে কিছুমান থাক থাকে নহ আইটেম, কি বনাইছে কি বনাব মানে? হেল্ল'? হেল্ল'? হেল্ল'?
বনাল, তাৰ ৰঙা আলু দিলো।
হেল্ল'?
হেল্ল'? আচ্ছা? আপোনাৰ মাতটো ৰখি ৰখি আহিছে, অ', মাতটো ৰখি ৰখি আহিছে আপোনাৰ। হেল্ল'?
শুনিছেনে?
মই তোমাৰ শুনি আছ
উম। হেল্ল'? হয়, শুনিছেনে নাই?
অ', মই তোমাৰ শুনি আছো, তুমি শুনিছা নাই?
অ', মাজে মাজে ৰখি যায়, মানে আপোনাৰ ভইচটো।
অ', কিবা প্ৰব্লেম দি আছে চাগে?
উম।
এই ৰঙালাউ আলু পিটিকা বনাম, তাৰপিছত তোমাৰ দাইল ভেন্দি ভাজি, দাইলত ভেন্দি দিছো।
উম, উম।
ভাত বেলেগ একো নাই, কাইলৈ শনিবাৰ কাইলৈ মিৰামিষ, মানে নহয় আমাৰ মানে হেৰি হৈ গ'ল এ পুৰা কণ্টিনোয়াচ দুদিন মানে, এদিন মাছ চলিলে, দুদিন মানে গাহৰি চলি গ'ল।
অ', আচ্ছা।
এতিয়া মানে
আমাৰো নি আৰ-আমাৰ আকৌ মাছ বনাইছে আজি। আজি ফ্ৰাইডে আছিলে চ' দেউতা বজাৰত গৈছিলে, বজাৰৰ পৰা মাছ আনিলে, মাছ তৰকাৰী বনাইছে মই ইমান মাছ খাই ভাল নাপাওঁ বাৰু। বাট জোলটো খাওঁ আৰু অলপ চলপ।
আজি মানে, হে পুৰা মানে কালি পৰহি দুইদিন গাহৰি চলি গ'ল যে
আচ্ছা।
নো
হয়।
নিৰামিষ কৰা হৈছে আজি, কাইলৈও নিৰামিষ হ'ব। পৰহিলেহে আৰু মাছ, চাছ কিবা খোৱা হ'ব আৰু।
হয়, হয়, বাকী খবৰ ভালনে আপোনাৰ?
অ', ভালে, ভালে। তুমি এতিয়া কি পঢ়ি আছা?
মই ছেকেণ্ড ইয়াৰ পাঁচ কৰিলোঁ, এতিয়া মই যব কৰী আছোঁ।
অ', বাকী পঢ়া?
পঢ়া বি এড, আহ ল' কৰিম বুলি ভাব ভাবিছিলো, বাট নকৰিলো আৰু।
অ', অ', অ'। নকৰিলো নহয়, কৰিব লাগে।
কৰিব লাগে। কৰিব লাগে বাৰু, মাহতো কৈ আছে বি এটো পঢ়ি লোৱা। তোমাৰ সুবিধা হ'ব তাৰপিছত মই কৈছোঁ মোৰ মন যোৱা নাই আৰু।
নহয় কষ্ট হব কষ্ট হলে নহ মোৰ হ'লেও কৰিব লাগিব সেইটো নিজৰ লাইফৰ কাৰণে কৰিব লাগিব।
উম।
ত মই পাৰ্চনেলি গলে মই তোমাক কম। মই গ'লে তোমাক মাতাই আনিম মই তোমাক ক'ম বাৰু মই গম পাইছো শুন কি তুমি।
মানে এনেকে হেৰি হৈ থাকিলে তুমি একো কৰিব নোৱাৰিবা লাইফটোত বুজিছা।
হয়।
পঢ়াতটো একেবাৰে নেৰিবা, তেনেকে নহক কষ্ট কৰি হলেও তুমি পঢ়া শিক্ষাতো বেলেগ এটা বস্তু মানে
উম গম পাইছোঁ। কৈ আছে মোক বি এটো পঢ়িবলৈ। কিন্তু মোৰ মানে পঢ়িব মন নাই যে আৰু লাইন লৈ ন পঢ়িলে কেনেকৈ কৰিম।
লাইফৰ কথা নহয় নহয় তুমি নৰ্মেলি পঢ়িলেও তুমিতো বি এ পাছ কৰিবা ন।
হয়।
সেইটো এটা বেলেগ বস্তু মানে।
উম।
আজি যিতো তুমি নকৰিবা কাইলৈ তুমি পাবা আজি মই নকৰিলো।
হয়।
সেইটো এটা বহুত ডাঙৰ বস্তু মানে। যিটো আমি আজি পোস্তাই আছোঁ। শিক্ষাৰ লগত কোনো কম্প্ৰমাইজ নকৰিবা মানে পঢ়া বি এ ট পাছ কৰা কৰি এ ল বি, বি‌ এ নালাগে তুমি হেৰি কৰা তুমিতো হায়াৰ ছেকেণ্ডী পাছ কৰিলা
কৰিলো।
তুমি হেৰি কৰা বি এ আৰু এল এল বি একেলগে কৰি দিয়া তুমি
আকৌ এতিয়া এল এলবি কাৰণে মানে মই চিট বুক কৰিব লাগিব যোৱা বাৰে কৰিছিলো বাৰু। পাৰি এতিয়াও
নহ তাকে এতিয়া কৰা নেক্সট ইয়াৰ কৰা তুমি আৰু মানে বি আৰু এল এল বি টো একেলগে কৰা তোমাৰ বি এ ও কমপ্লিট হৈ গ'ল এল এলি ও কমপ্লিট হৈ গ'ল দুইটাই হৈ গ'ল ন তেতিয়া তোমাৰ
উম, হয় বাৰু কিন্তু টো মানে আকৌ নিজৰ পঢ়াত আকৌ মই মেইনটেইন কৰিব পাৰিম নে নোৱাৰিম সেইটো ভাবি আছোঁ।
পাৰিব লাগিব তুমি নি নিজৰ ওপৰত তোমাৰ কনফিডেন্স নাই নেকি যে মই এইটো কৰিব পাৰিম। নিজৰ কনফিডেন্সটো নিজৰ ওপৰত তুমি ৰাখিব লাগিব যে মই এইটো কৰিব পাৰিম। নালাগে ভাত তুমি নাখালা ন এ তোমাক ভাত নিদিলে ন নাখাবা এসাজ ভাত কিন্তু নিজৰ প্ৰতি নিজেই মানুহ হোৱা। এতিয়া ইমান মানে তুমি ইমান হেৰি হৈ উইক হৈ নাযাবা মানে তুমি। মান কি আমাৰ অসমীয়াতকৈ দুৰ দুৰ্বল দুৰ্বল তুমি নহবা নিজক সাহক লৈ তুমি যে অ', মই এইটো কৰিব পাৰিম কষ্ট কৰা
হয়।
মানুহে লোকৰ ঘৰত বুঠি বিশাস নকৰিয়া মোৰ আইতাই আইতা হ'ল এই পুৰণা যুগৰ মৌজাদাৰৰ মৌজাদাৰ বুলি কলে তুমি চাগে জানাইে আৰু
এই যে মানে উ মানে ঘ ঘৰ বাৰী বেছি থাকে ন
কিমান সম্পত্তি মোৰ আইতাৰ সম্পত্তি এতিয়া লোকে খাই আছে মোৰ কাকাই ঘৰ যোৱাই নাথাকো বুলি মানে কাকা মৰি গল আইতা আছে আইটাই মানে আমাৰ বুঢ়ী আইতা মানে দেউতাৰ মানে মাকৰ মাক মানে বুঢ়ী অ বুঢ়ী আইতা বুঢ়ী আইতা চক তাৰপৰা আমাৰ দেউতাৰ মাকে হেনো কলে হেৰি কি আমাক কাকা নাযায় মানে মই চপনীয়া নাথাকো এনেক এতি দেউৰক উৰুটো দেউৰকক চমন্দাই দিলে সিহঁতে গোটেই মাটি সম্পত্তি এতিয়া বিপি তিনিআলি সিহঁতে খাই সিহঁতে ৰজা হৈ আছে এতিয়া
অ
একেবাৰে গোটেই টিপ চুহি মাৰি যাদু মন্ত কৰি কিবা কিবি কৰি গোটেই সম্পত্তি কিন্তু ছোৱালী এজনী
কেছ চেচ দিয়া নাই কেচ দিয়া নাই
নাই আৰু কেচ দি কি কয় কেচ দিওতে সিহততে আমাৰ আইতা মানে কি বুঢ়ী আইতা মানে কি কি হৈছিলে চকুৱে নেদেখে ন সেই টিপ চহি লৈ ল'লে
অ ফিংগাৰ
যেতিয়া প চহতিয়া লাদুম কৰি টিপ চহি মাৰি ললে তাৰ পিছতহে ক মানে চেঞজ আহিছে মই কি কাম কৰিলো মানে এইটো
হয়
এয়া আমাৰ সম্বৰ্ কিমানান এতিয়া কমেও কৰোৰৰ ৰূপৰত সম্পত্তি
হয়
কিন্তু সিহঁতে শান্তি নাই ন তিনিজনী ছোৱালী এজনী ছোৱালী বিয়া দিব নোৱাৰিলে ল'ৰাকেইটাই পাতো
বৰ বেয়া চিন্তাটো কৰিবতো নিজৰো অশান্তি হ'বই
আ আমাৰ বি পি তিনিআলিত আমাৰ সম্পত্তি মই কৈছো কি তোমাৰ ইমানেই আমাৰ সম্পত্তি আছে সেই সম্পত্তি খাই মানুহে শেষ কৰিব নোৱাৰে
উম
লাভ নাই ন সেইখিনি সেইকাৰণে তোমাক কৈছো যে তুমি পঢ়া লাভ লোকৰ সম্পত্তিৰ কাৰণে লোকৰ লোকৰ হেৰিয় লাভ নাই তোম হাজবেণ্ডৰ কাৰণ তুমি আজিন্তা কৰিবা কাইেউ তোম হাজবেণ্ড তোমাৰ কাৰণ চিন্তা কৰিবও পাৰে
উম
কাৰ তোমাৰ লাইফটো এটা বেলেগ বস্তু ন আৰু আজি আজিকালি মানে সুবিধা বহুত হৈছে কাৰণ আগৰ মানে ধেৰ কিবা কিবি পঢ়ি কৰিৈ তুমি এতিয়া বিয়াটো আৰু এই এল এল বি টো তুমি একেলগে কৰিব আটো তুমি কৰিলোৱাৱা
উম
মই তোমাৰ লগত কথা পতা নাছিলো আজি কথা পাতিছো ভাল লাগিছে
আপোনাৰ লগত কথা পাতো নাই মোক কৈছে যে এতিয়া আপোনাৰ ছোৱালীয়ে কল কৰিবলৈ তাৰপিছত মই ভাবিছোঁ মইতো কেতিয়াও আপোনাৰ লগত কথা পাতা নাই মই কেনেকে চিনাকি হম
নাই মোৰ লগত কথা পাতিলে তুমি ভাল উপদেশে পাবা ভাল হেৰিয়ে পাবা কোনো বেয়া হেৰি নোপোৱা তোমাৰ শাহুৰেও কোনো অবজেক্যন কৰিব নোৱাৰে তাত
উ হুম হুম
এয়া ভাওনাাতো গ'লো গ তোমাক দেখাও নাই বাৰু
নাই মই যোৱা নাই মানে মই ভাওনা চাওনা চাই ইমান ভাল নাপাওঁও ভাল নালাগে বৰিং লাগে মানে মোৰ
বৰিং লাগিলে বৰিং লাগে বুলি নকবা কাৰণ মোক সেইটো লাইনে মই কালচাৰেল লাইনে মানুহ ন
উম, মানে ধৰক এনেকা হ'ব লাগে যোনটো ভাল আছে একদম মানে যেন নিজে হয় সেইটো তেনেকুৱা এটা ভাল ললে বেলেগ কথা বাট এনেকুৱা মানে, এ ইউজুৱেল এইটো ভাল নালাগে ন
ন মানে, গৰমটোও বেছি বা কিবা এনেকুৱা টাইপৰ এটা কিবা কিন্তু মই মই মানে কালচাৰেলনৰ মানুহ মই এই ভাওনা নাটক কিবা কিবি বুলি কলে মই নিজে মানে পাগল হৈ যাওঁ মানে
উম, বাকী নাটক মই কৰিছো বাৰু এনেই অ', মানে কৰ্মশালা হৈছিলে যে, তেতিয়া কৰিছো কি কয়
মই, অল ইণ্ডিয়াৰ বেষ্ট এক্ট্ৰেছ হয়
আচ্ছা,
যিটো মানে, হেৰি আছিলে তোমাৰ আমাৰ তেজপুৰত মানে আছিলে তোমাৰ ফণী শৰ্মা নেক্সট মই পাইছোঁ, ফণী শৰ্মা এৱাৰৰ্ড যিটো মই নেক্সট ডেল পাইছো, সেইটো সন্মান
হয়,
কিন্তু, মোক সেইটো লেভেল মোৱা মই কিবা সেইটো নেদেখাও এইটো মোৰ দৰকাৰো নাই মই কাৰণে মানে পিছৰ জেনেৰেশচনটোক দেখাবলৈ বিচাৰো মানে সেই বস্তুটো কি বস্তু মানে নাটক বস্তু কি কি মই ডাইৰেকচন দিছো মই শিকা ম মোৰ ল'ৰা প্ৰেগনেঞ্চি যেতিয়া নাইন্থ মান সোমাইছে ন মাহ সোমাইছে গৈছে যে ডাইৰেকচন দিবলৈ বা এক্টিং কৰিবলৈ মোৰ ন মাহৰ সেই, কণ্ডিশনতটো মই নোৱাৰো ন সেইটো
হয়,
সেইটো, মোৰ কাৰণে সম্ভৱ নহয় মানে সেইটো আৰু
উম, ন এইটো
এ মানে, এসপ্তাহ হস্পিতেলত থাকো দুদিন ঘৰত থাকো তেনেকুৱা মানে লৰাৰ লগত মোৰ কণ্ডিশন আছিলে
উম,
কিন্তু, সেই কালচাৰেল লাইনতটো বহুত ভাল কিন্তু বহুত বেয়া
উম, হুম হ বহুত বেয়াটো কিয়?
ছো ভাল। পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত মোৰ বহুতখিনিৰ লগতে ভাল। কিন্তু, যোন মানুহ সেই মানুহখিনি কালচাৰেলত মানে তুমি থাকিব নোৱাৰা।
অ',
এদ ভিতৰুৱাৰ কথা বহুত আছে তোমাক যেতিয়া লগ পাম তেতিয়া ক'ম
হয়।
এই, ভিতৱা লাইনটোত মানে বহুত কজেং আছে মানে চলিব নোৱাৰি মানে আমাৰ নিচি সাধাৰণ মানুহে আমি চলিব নোৱাৰো মানে
উম,
আৰু ভাৱৰীয়া বুলি কলে কি হয় ভাাৱৰীয়া বুলি কলে ভাও আমি ভাওনা কৰিছিলো এতিয়া এক্টিং কৰে।
উম,
সেই, বস্তুতটো ভাল নালাগে।
অ', আৰু এইবাৰতো ভাওনা একদম ৰাসৰ নিচিনা হৈছে ধৰক আগতে কৃষ্ণ ওলাই ন অনলি, এতিয়া কৃষ্ণৰ লগত ৰাধা
অ', ইটো ভাল লগা নাই তোমাৰ লগতে মই সহো গ'লো এই ডিপুতটো বমি চমি কৰি মেলি কিবা কিবি তাৰ মানে একদম কিবা মানে কিবা আৰু তাৰ
উম
তোমাৰ কৃষ্ণ যিটো হৈছিলে মই গ'লো প্ৰথতে গলো
বজা
নই প্ৰথম দিনাখনে গৈছো পিছৰ দিনাখন যাব নোৱাৰিলো যাব নোৱাৰো ক ল'ৰা মানে এ